অ, কি কৰি আছা?
এই এনে আছিলো এ, ইউটিউবত ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্যৰ ভিডিঅ এটা চাই আছিলো ৰব, চাই চাই ভোকে লাগিল মোৰ। ভাল টাইমত ফোন কৰিছা তুমিও।
সেই ভোকে লাগিল নেকি? সেইটোতো বাৰু স্বাভাৱিক দিয়াচোন খাদ্যৰ ভিডিঅ' চাইছা আৰু ভোক নালাগিব। আৰু তাতে ভাৰতৰ খাদ্যৰ মানে বিচিত্ৰই ইমান যে তুমি ভোক নলগাকে থাকিব এনেকে আৰু কোৱাচোন?
হে ঠিক কৈছে দিয়া প্ৰায় প্ৰতিখন ৰাজ্যত নিজস্ব খাদ্যৰো সোৱাদ আছে ন।
সেইটোৱে না মানে ভাৰতৰ যিটো খাদ্য সংস্কৃতি না টো মানে বেলে বেলেগ ধৰনে আৰু মানে আটাইত ডাঙৰ হয় মানে বি বি বিশ্ব আৰু আটাইতকৈ ডাঙৰ মানে ইয়াতে তোৰ বহুত মানে খাদ্যবিলাক পোৱা যায় আৰু। আৰু একেডোখৰ ভিতৰে কিন্তু ভিন্ন-ভিন্ন খাদ্য পোৱা যায় আৰু। প্ৰত্যেকখন ৰাজ্যতে বেলেগ-বেলেগ খাদ্য।
হয় নেকি? এতিয়া যাতেহে ওলালে যাতে কথাটো তেতিয়াহলে পাতিয়ে দিওঁ নে কি? বেলেগ-বেলেগ খাদ্যৰ ওপৰত কথা অলপমান, যদি ফ্ৰী আছা তুমি?
কিয় নোৱাৰো পাতেই দিওঁ তি দিয়া, পাতেই দিওঁ দিয়া।
এ অসমৰ কথাৰে আৰম্ভ কৰোঁ আৰু আমাৰ খাৰ, মাছৰ টেঙা পিঠা পনা এইবোৰৰ সোৱাদ কি ক'ব আৰু! নে কি?
এইয়ে নকবা আৰু একদম মানে বিশেষকৈ আৰু তোমাৰ মাঘৰ বিহুৰ সময়ত সেইটো তিল পিঠা হওক ঘিলা পিঠা, লাডু এইটো খোৱাতো আনন্দই বেলেগ ন।
হয় এতিয়া আৰু সেন তেনেকে তোমাৰ পশ্চিমবংগৰ মিঠাইবোৰো বৰ বহুত বিখ্যাত।
পশ্চিমবংগৰ মিঠাইৰ কথা কি ক'বা সেই ৰসগোল্লাটো যিটো মুখত দিলে তোমাৰ যিটো সোৱাদ পোৱা যায় ন, তাৰপিছত সন্দেহ আৰু কি বিৰণ আৰু তাতে এইটো মিষ্টি দৈ মিষ্টি দৈটো মানে এইবোৰৰ নাম শুনিলে কিবা মিঠা খাওঁ খাও আৰু মন যায় কিন্তু বেছি মিঠাও খাব নোৱাৰে দেচোন, বেছি মিঠ মিঠা খেলটো জনাই আজিকালি কি হয়।
ঠিকে কৈছা দিয়া খাবও মন যায় খাবও নোৱাৰো সেনেকুৱা, মই মানে এবাৰ কি হ'ল কলিকাতাত মিষ্টি দৈ খাইছিলো বাপৰে তাৰে সোৱাদ এতিয়াও মনত আছে, যে মিষ্টি দৈ বুলি ক'লে আৰু মনত পৰে যে কলিকাতাৰ মিষ্টি দৈ খাইছিলোঁ আৰু।
হয় নেকি? তুমি খাইছা খাইছিলা নেকি? কেতিয়া গৈ গৈছিলা পিছে খাবলৈ?
এ মানে খাব অকল মিষ্টি দৈ খাব যোৱা নাই দেচোন ফুৰিব গৈছিলো তোমাৰ তিনিমাহ মান আগত তেতিয়া যাওঁতে খায় আহিছোঁ আৰু মিষ্টি দৈ।
অঁ। অ ঠিকেই আছে দিয়া তোমাই আৰু খাই বা পাইছাই যে মইতো সেইটো পোৱা নাই এতিয়ালৈ।
বাকী পাঞ্জাৱৰ খাদ্যৰ কথাও ক'ব লাগিব কিন্তু নে কি কোৱা।
তাকে এয়া পাঞ্জাৱৰ কথা কেনেকৈ অ নকৱাকে থাকি বানো। যিবিলাক তাৰে হয় যিবিলাক। এই মককেদি ৰুটি এনেকুৱা আৰু কি কছে আৰু বাটাৰ চিকেন হওঁক। লাচি পাঞ্জাৱৰ মেইন লাচি এইবোৰ বহুত জনপ্ৰিয় আৰু ক'বলৈ গ'লে।
অ হয় দিয়া ভ পাঞ্জাবী খাদ্য সাধাৰণতে অলপ গধুৰ হয় দিয়াচোন। কিন্তু আৰু সোৱাদযুক্ত কিন্তু মানিব লাগিব সেইটো ক্ষেত্ৰত।
অ দিয়া পাঞ্জাৱৰ খাদ্য আমি অসমীয়া মানুহ খালে। মানে অলপ বেছি হৈ যাব কথাটো।
বাকী মই দক্ষিণ ভাৰতত গৈছিলোঁ ন তাৰে খাদ্যবোৰ কিন্তু মোৰ বহুত ভাল লাগে।
কি কোৱা তুমি দক্ষিণ ভাৰততে যাই পাইছ।
তুমি এনেকে ক'লা যে তুমিও তো লগতে গৈছিলা মোৰ।
হে এ।
মোৰ দিয়া কি কম প। গৈছিলোতো গৈছিলো আৰু তোমাক এনেই ক'লো আৰু।
বাকী তো খাইছিলাই চোন ইডলি দচা চাম্বাৰ। তাপা এইবিলাক যে খালো আমি পাহৰিলাই নেকি।
এই নাই পাহৰাই এইবিলাকৰ সোৱাদ আৰু পঢ়িব পাৰে জানো। ইডলি চাম্বৰৰ আৰু বিশেষ কেজি দিয়ে সেইটো নাৰিকলৰ চাটনিটো কেনেকুৱা লাগিছিল খাই পিছে মনত আছে ন এতিয়াও।
এই বঢ়িয়া বিষ গৰম গৰম দচাৰ লগত নাৰিকলৰ চাটনি আৰু কি লাগে।
আৰু তোমাৰ এই যিটো কেৰেলাৰ যিটো খাদ্যৰ সোৱাদ এইটো অলপ বেলেগে আছিল ন।
একদম তাতে যিটো নাৰিকলৰ ব্যৱহাৰ। এইটো ব্যৱহাৰ দেখি মই আচৰিত হৈ গৈছে ইমান নাৰিকল ব ব্যৱহাৰ কৰে খাদ্যত। ফিচ কাৰীয়ে হওঁক বা আপ্পা মামে হওঁক চবতে ইমান। মানে নাৰিকলৰ ব্যৱহাৰ আৰু খাদ্যবোৰো বৰ জনপ্ৰিয় দিয়াচোন।
পিছে ঢকলা পাহৰি গ'লা নেকি গুজৰাটৰ খাদ্যৰ কথা কিবা কবা নেকি।
বহু ঢকলা পাহৰা নাই ৰবা ঢকলা থেফলা। এইবোৰতো যথেষ্ট বিখ্যাতে আৰু গুজৰাটী খাদ্যত অলপ মিঠা সোৱাদো থাকে ন।
তাকে গুজৰাটী মানে কি? গুজৰাটী মানে মিঠা সোৱাদ।
এ ঠিক সেইদৰে তুমি তোমাৰ ৰাজস্থানৰ খাদ্য বিশেষ দিয়াচোন।
অ একেবাৰেই কিন্তু মানে ভাল চুৰমা বনাই কিন্তু ডাল বাতিত চুৰমাটো বম ভাল বনাই কিন্তু। আৰু তোমাৰ যিটো গটছে আছে সেইটো আৰু। কি চব্জি বনাই দেই এইটো বহুত মানে জনপ্ৰিয় আৰু এইটো। মানে বহুত জনপ্ৰিয় চব্জি।
আৰু তোমাৰ মৰুভূমি অঞ্চলত হোৱা কাৰণেতো তাৰ যিটো খাদ্য সংৰক্ষণ। সেইটোৰ পদ্ধতিও অলপ বেলেগ ন।
তাকেই দিয়া মানে পৰিৱেশৰ লগত খাদ্য সংস্কৃতিবিলাকো মানে বহুত সলনি হৈ যায়টো মানে। কিছুমান খাদ্য সংস্কৃতিৰ লগত গভীৰ যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটো হৈ যায় ন। মানে ধৰি লোৱা এই যেনেকে তুমি ক'লে মৰুভূমিৰ মৰুভূমি অঞ্চলৰ কাৰণে তাৰে খাদ্য সাংস্কৃতিটো বেলেগ। আৰু এইটো কও খাদ্য সংস্কৃতিটো বেলেগ হয় ত এনেকুৱা এনেকুৱা খাদ্য সংস্কৃতি সবৰে বেলেগ বেলেগ হৈ থাকো। যেনে তোমাৰ মহাৰাষ্ট্ৰ খাদ্যৰ মানে থোৱা মহাৰাষ্ট্ৰ খাদ্যৰ ভিতৰত জনপ্ৰিয় কি। ত ভাজি পাও ভাজি সেইটো কিন্তু মোৰ বৰ ভাল লাগে, যিটো পাও ভাজি আৰু যিটো বৰা পাও সেইটোতো বহুত জনপ্ৰিয় ন, এই মহাৰাষ্ট্ৰৰ ভিতৰত জনপ্ৰিয় কি? বৰা পাও আৰে সেইটো বহুত মানুহৰে জনপ্ৰিয় আৰু ক'বলৈ গ'লে বহুত মানুহৰে
আৰু মুম্বাই গ'লে বৰা পাও নাখাই তুমি উভতি আহিব নোৱাৰি যেন লাগে ন।
তাকেই দিয়া, মুম্বাই গৈছা আৰু তুমি বৰা পাও নাখাবা সেইটোৰ কথা হ'ল নেকি আৰু মেইনলি সকলোতকে বিশেষ দিল্লীৰ ষ্ট্ৰিট ফুটবোৰ খাই কিনে কেনে পাইছা? মানে সেইটো যথেষ্ট বিখ্যাত হয়।
মই সাধাৰণতে ষ্ট্ৰিট ফুড ইমান নাখা নাখাও দিয়াচোন তথাপিও দিল্লী যিটো খালোঁ আৰু চাট কলগপ্পা, পৰঠা এইবোৰ মানে এইবোৰৰ সোৱাদটো মানে থাকে ন এটা, বিশেষ সোৱাদ যে থাকে বেলেগ বেলেগ ঠাইৰ বিশেষ বিশেষ সোৱাদ সেইটো মানে মনত পৰিলে আৰু মোৰ ভোক লাগি যায় আৰু নিজে নিজে।।
তাকেই দিয়া কি কবা আৰু আমাৰ এই যিটো কথোপকথন আছে না সেই কথোপকথন যে খাদ্যৰ তালিকা হৈছে এতিয়া, মানে সকলো ৰাজ্যৰে খাদ্যৰে তালিকা হৈ গৈছে আৰু এনেকুৱা আৰু ক'বলৈ গ'লে।
একেবাৰে কিন্তু মই চবতচে বেছি ভাল পাওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিটো খাদ্যবোৰ তাৰে ধৰা নাগালেণ্ড হওঁক, মণিপুৰ, মিজোৰাম, অৰুণাচল, এই প্ৰতিটো ৰাজ্যৰ যি নিজস্ব খাদ্য সংস্কৃতি আছে সেই সেই সংস্কৃতিটো মই বেছি ভাল পাওঁ কিন্তু দে বাকী ৰাজ্যতকে।
অঔ হয় নেকি বাৰু। আৰু যেতিয়া যেতিয়া এইখন বৈচিত্ৰ ভাৰত ন ত সেইকাৰণে চাগে এইবিলাক আহ এইবিলাক এইবিলাক কাৰণে হয় চাগে। যিবিলাক যিবিলাক ধৰি লোৱা বিভিন্ন খাদ্য এইবিলাক থাকে এই খাদ্যটোৱে আমাক অহ সংস্কৃতিৰ লগত জড়িত ৰাখি থাকে। এই যি বৈচিত্ৰ ভাৰত আছে এই বৈচিত্ৰ যিটো ভাৰতক এই ভাৰতক এই তোমাৰ বিশেষ কৰি তোলে আৰু মানে এই মানে এইবিলাক খাদ্য সংস্কৃতি এই আমাক ভাৰতখনৰ এটা বিশেষ কৰি তোলে আৰু।
আহ ঠিক কৈছো, কাৰণ খাদ্য কেৱলতো খোৱাৰ বস্তু নহয় নহয় ই সংস্কৃতি আৰু ইতিহাসৰো এটা এটা অংশ কেৱল সোৱাদৰ বাবে খাদ্য নাখায় ন। হয়তো সেই খাদ্য এটা কোনো ঠাইত আৰম্ভ হোৱাৰ এটা ইতিহাস থাকিব তাৰ সংস্কৃতি সংস্কৃতি এটাও থাকিব নিশ্চয়।
তাকেই দিয়ে ময়ো তোমাৰ অহ মানে ধৰি লোৱা অ ভ্ৰমণলৈ গ'লে স্থানীয় যিবিলাক খাদ্য সেই খাদ্যবোৰ খাবলৈ চাবলৈ বা খাবলৈ বহুত চেষ্টা কৰোঁ আৰু মানে মানে এই মানে নতুন ঠাইৰ খাদ্য নাখালে মানে থাকিব নোৱাৰে আৰু সেই সংস্কৃতিৰ কথা মান সম্পূৰ্ণভাৱে আৰু অনুভৱ কৰিব নোৱাৰে য যি তুমি তাৰে নতুন ঠাইত যাই কিনে সেই নতুন ঠাইৰ খাদ্য নোখোৱা, সেইবিলাক আৰু।
এই এই কথাটো কিন্তু বৰ সত্য দে কাৰণ আজিকালি ধৰা ইউটিউব আৰু চচিয়েল মিডিয়াৰ বাবে বিভিন্ন ৰাজ্যৰ খাদ্যৰ বিষয়ে জনাতো সহজ হৈ গৈছে ন, তো তাতে হয়তো বহু মানুহে কেৱল খাদ্যৰ বাবে ভ্ৰমণ কৰে এনেকুৱা লাগে মোৰ।
তাকেই দিয়ে আৰু বহু মানুহে কেৱল খাদ্যৰ বাবে ভ্ৰমণ কৰে মানে মানে তোমাৰ যিবিলাক অ ফুড টুৰিজাম বুলি কয় যিটো সেইটো কাৰণে, তোমাৰ বহুত যিবিলাক খাদ্য আছে, সেই খাদ্য বিলাকৰ কাৰণে মানুহ বিলাকে ভিন্ন-ভিন্ন জাগাত তোমাৰ ভ্ৰমণ কৰে, আৰু সেই খাদ্যবোৰ তেওঁলোকে উপভোগ কৰে, আৰু এই কৰাৰ লগতে তেওঁলোকে যিটো সংস্কৃতি আছে, সেই সংস্কৃতিও তেওঁলোকে ভালকে বুজি পায় আৰু।
হয়, দিয়া। যিমান যিমান যি হ'লেও মোৰতো চবতছে বেছি প্ৰিয়, আমাৰ অসমীয়া দালি, ভাত। আৰু আলু পিটিকা, এই তিনিটা হ'লে আৰু মোক বাকী যিমানে সোৱাদৰ খাদ্য নিদিয়া কিয় মোৰ চলি যায় আৰু। সেই তিনিটা হ'লে মই সকলো পাহৰি যাও আৰু। তোমাৰ কি পিছে?
কেতিয়াবা নিজৰ অ শিপা পাহৰি যাবা পাৰি নেকি! সেয়ে আৰু মোৰো, সেই দালি, ভাত, আলু পিটিকা, আলু সনা। এইয়ে আৰু খাৰ, খাৰৰ আঞ্জা, মাছৰটেঙা তাৰ বাহিৰে নিজৰ সোৱাদ, জিবাৰ সোৱাটো আৰু কেতিয়াবা বেলেগ বেলেগৰ খাদ্য মানে পুৰাব পাৰে নেকি! তুমিয়েই কোৱাচোন!
তাকেতো, নিজা সংস্কৃতিৰ যিবিলাক লাৰুৱে হওঁক, আমাৰ বিহুৰ সময়ত দিয়া পিঠা-পনা এইবোৰৰ সোৱাদ কিমান বেলেগ-বেলেগ, আৰু আমাৰতো জানাই! অসমীয়া সংস্কৃতিত পিঠা-পনা কিমান বেলেগ-বেলেগ ধৰণৰ পিঠা-পনা আছে। ত, সেইবিলাক খাব বাদ দি আৰু তুমি মুম্বাই, মহাৰাষ্ট্ৰ, গুজৰাট এইবিলাকৰ খাদ্যৰ কথা পাতিনো কি লাভ আছে নে কি কোৱা?
তাকে দিয়া। নিজৰে খাদ্যৰ কথা আমি ভালকে নাজানো, আৰু আমি বাহিৰৰ খাদ্যৰ কথা পাতিব, পাতিম আৰু।
তাকেইতো, দিয়া, তে এতিয়া ৰাখিছো দিয়া, এতিয়া শুবৰে টাইম হৈছে আৰু মোৰ।
অ', দিয়া, হ'ব দিয়া। এতিয়া লৈ থৈছোঁ।